শুনা পাইছানে? অ', মোৰ ভালে, তোমাৰ?
আছোঁ ভালে।
অ'।
কি কৰি আছা? উম, ভাত-পানী হ'ল তোমাৰ?
অ', মোৰো হ'ল ৰ'বা, কিহে দি খালা?
অ', আজি তোমাৰ কোমোৰা চব্জি আছিলে।
অ', অ'।
আৰু পনীৰ খালো। তুমি?
অ', মই দালি আম আৰু আলু ভাজিৰে খালোঁ।
উম, হম।
অ'। আৰু তুমি কিবা কৈ আছিলা ন'? হেল্ল'? হেল্ল'?
হেল্ল'?
অ', শুনিছা অ', মই শুনি পাইছো, তুমি?
অ', অ', শুনিছো কৈ থাকা।
অ', তুমি মোক কিবা কৈ আছিলা ন' তেতিয়া?
কি বা কৈ আছিলো পাহৰিলো ৰ'বা মানে মনত নাই, কিহৰ ওপৰত বা কৈ আছিলো।
অ তুমি আজি দিনটো কি কৰিলা?
আজি উঠিলো আজি দেৰি হ'ল উঠাত। উঠিলো উঠি আৰু ঘৰত গালি চালি খালো, লাগিল অলপমান দেন তোমাৰ উঠি দেন ফ্ৰেছ শ্ৰেছ হলোঁ। গা পা ধুই কেনে তোমাৰ ওলাই গলো অলপমান।
অ
ওলাইছো পাঁচটা মানত ওলাই গ'লো ওলাই গৈ আৰু বজাৰ আছিলে বজাৰ কৰি আহিলো।
অ
আহি আৰু সেই ঘৰৰত আহি আকৌ মানে ভাত আহ ভাত পানী খালো খাই টিভি চিভি চাই অলপমান এতিয়া আৰু বিচনাত
অ মই হেৰি কি বুলি কম্পিউটাৰ স্কুলৰ পৰাই ক ক'লোঁ কম্পিউটাৰ চোৱা আজি এঘণ্টা অলপ বেছি কৰিলোঁ মানে এক্সেলটো একেবাৰে খতম কৰি কেনে ঘৰত আহিলো পাপাই আনিব গৈছিলে মোক
অ অ
অ সেইটোৱে
অ
জ আৰু জুলাই মাহটো পৰিলে আৰু কলেজৰ কাৰণে এমাহ বন্ধ আছে।
আৰু বেছি দিন নাইয়ে আৰু
অ বেছি দিন নাই খুলিবই কলেজ।
জল্দি খুলিলে ভালো অ। অসহ্য লাগিছে মানে এনেকে থাকি থাকি সেইটোয়ে পৰীক্ষা শেষ তোমাৰ সেই এপ্ৰিলটো পৰী খাই গৈছিলে এপ্ৰিল, মে', জুন, জুলাই তিনি মাহ চাৰি মাহই ধৰা মোটামুটি
চাৰি মাহই এপ্ৰিলৰ এপ্ৰিলত চাৰি তাৰিখে পৰীক্ষা খতম হৈছিলে মানে কি এপ্ৰিলত এপ্ৰিলটো ধৰিব লাগিব এপ্ৰিল এপ্ৰিল, মে', জুন, জুলাই চাৰি মাহই
চাৰি মাহ মোটামটি
মে, তুটো ভয়ে ভয় গুচি গ'ল ৰিজাল্ট
উম উম অহ তুমি ক'ত ক'ত ফুৰিলা এনে বন্ধৰ মাজত
বন্ধৰ মাজত মই হেৰি মানে পাপাৰ গাঁৱত গ'লো। তাৰ পিছতে মাৰ গাঁৱত গলো, তাৰপিছত জেঠীমাৰ ঘৰত গ'লোঁ।
উম
এ অ তাতেই সিহঁতে ঘৰত গ'লো আৰু ক'তো সেনেকে যোৱা হোৱা নাই।
আচ্ছা
এতিয়া আকৌ অহাকালি আকৌ আমাৰ মামাহঁত আহিব।
আচ্ছা
অ অ
থাকাকে আহিব নে যাবগে
থাকাকে আহিব চাগে, গম নাপাওঁ মই।
উম, উম।
প্লেন কেন্সেল নহয় দিয়া। আৰু মোৰ আইতাহঁতো আহোঁ বুলি ভাবি আছে।
আচ্ছা, কালিয়ে আহিব চাগে।
কালি নাহে, কালি নাহে।
অ', কালি নাহিলে, পৰহি আহিব চাগে।
পৰহিও নাহে।
কি ঠিক, আহিব-আহিবও পাৰে চাগে পৰহি। তোমাৰ ধৰা, দুপৰীয়া মানে বোলে আহিল বোলে।
নাই, নাই। ককা- আইতাহঁত এতিয়া নাহে, ককা- আইতাহঁত এই বিহুত আহিব আহিলে।
আচ্ছা, আচ্ছা।
মই ভাবিছিলোঁ, হেৰি বৃহস্পতিবাৰ ফুৰি আহোঁ অকণমান।
অ', হয় নেকি, ক'ত যাব পিছে?
ক'ত মানে, ভাবা নাই ৰ'বা। এ, হেৰি, কি বুলি কয়?
কি অকলে যাবা নে? পেৰেণ্টছৰ লগত মানে, পেৰেণ্টছৰ লগত যাব নে কি?
নাই, মানে কি হেৰি অ',
মানে কি, মানে অনা- নিয়া কৰিব নে কি পেৰেণ্টছে?
অনা-নিয়া নকৰে ৰ'বা। অ', মানে কি অকলে মোক এনে ওলাবই নিদিয়ে, কেতিয়াবা মই আৰু মনে মনে গৈ কেনে ওলাম আৰু।
আচ্ছা, আচ্ছা। ঠিকে আছে। অলপমান ওলাই অলপ ঘূৰা-ফুৰা কৰিবও লাগে, ঘৰত কিমান সোমাই থাকিবা।
অ', সেইটোয়ে। কি বুলি কয়, এতিয়া মোৰ মামাহতঁ আহিলে চাগে। নাথা-নাথাকে চাগে।
যাবগে চাগে, দিনটোৰ কাৰণে আহিব পাৰে।
অ', সেইটো মই নাজানো, খালি কালি আহিব বুলি গম পাওঁ আৰু, আহে নে নাহে তাৰো ঠিক নাই।
মানে কি, এ, এই, এনে আহিব চাগে, একোতো নাই চাগে।
একো নাই, এনে আহিব মানে, মোৰ হেৰি ভাইটিৰ বন্ধ ন। সেইকাৰণে, অ', আমাৰ আমাৰ আকৌ এই জুলাই, হেৰি, গৰম বন্ধতে সৰু মামিহঁতো অহা কথা।
অ', চব আলহী আহিব আৰু।
অ', মানে সেইটোয়ে, চব আলহী আহিব আৰু এতিয়াই। পিছত আৰু হেৰি কি তোমাৰ, কোনো আলহী অহা নাই নেকি?
পৰে মোৰ মনত। বাত
অ', কোৱাচোন তুমি, কি কৈ আছিলা? চৰি দেই মানে, কাহ উঠি গ'ল মোৰ।
উম, উম, মোৰো চবৰে মনত পৰি আছে আৰু, এতিয়া গৰম বন্ধ পৰাৰ লগে লগে যাওঁ যাওঁ
অ অ গৰমত মোৰ অলপ ভন্টী ভাইটিহতৰ স্কুল বন্ধ থাকে ন সেই বিষয় লৈ
অ বুজিছো বুজিছো এ আহিব লাগে অলপ ঘৰতো আৰু কিমান বন্ধ পাইছে যিহেতু আহিলে আৰু ফুৰি চুৰি এনেকে উ ঠিকে আছে
অ মোৰ আমাৰ আকৌ কোনোবা মেডিকেল আহিলে আমাৰ ঘৰতে সে কোনোবা
অ অ উম উম উম তোমালোকৰ মানে চাগে হেইত মানে বেছি ফ্ৰী আৰু
অ ফ্ৰী অ পিছে মই মই হেৰি কি বুলি কয় আগতে কৈছিলো সৰু থাকোতে
উম
যে গে গেষ্ট হাউছৰ হেৰি বহুত মানে কি আজিকালি আছে যিহেত অ প্ৰয়োজন কিন্তু হে আ আমাৰ ঘৰটোৱে হেৰি আহে আমাৰ ঘৰতে আহে আৰু
অ' অ' সুবিধা পাই যে সেইকাৰণে আহে আৰু ভাবে গেছ চেছ হাও নিজৰ ঘৰৰ মানুহ আছে যিহেতু তাতে থাক কাই ভাল কথা চতা পাতিলে সময়ো কটালে।
অ' গেষ্ট হাউচৰ মিছা মিছি পইচাহে ল'ব অ'
ঠিকে আছে আৰু উম, উম।
বাকী এ হেৰি কে তোমাৰ কোৱাচোন তুমি এইবাৰ ক'বাত যাবানে।
মোৰ মই মানে পৰীক্ষা শেষ হোৱাৰ পৰা ক'ব গ'লে মই ক'তো ফুৰাই নাই। খালি মোৰ এজনী বান্ধৱী আছে তাইৰ ঘৰত মানে ৰাতি থাকাকে গলো দুই তিনিদিন মান থাকিলো। যেন তোমাৰ যোনদিনা গৈছিলো এগেছ তাৰে নেক্স দিনা নেকি এদিন তোমাৰ ইস্কন মন্দিৰ গলো।
অ' অ'
তাৰে নেক্সট দিনা বালাজি গ'লো।
অ' অ'
তাৰছত সেনেকে থাকি আহ সি আৰু তোমাৰ দেন এপ্ৰিল মাহটোতো চেছে হ'ল।
অ' অ' এক মিনিট ৰবাছ এক মিনিট ৰবা হা এক মিনিট ৰবা উ উ আৰু এটা আজি ব্যৱস্থা কৰিম। তিন মিনিট আছে যা হেল্ল'
দেন তোমাৰ আকৌ মে মাহত তোমাৰ ৰিজাল্ট দিয়াৰ আগে আগে আকৌ তোমাৰ মানে দীৰ্ঘেশ্বৰী মন্দিৰ এটা আছে তাতেও গ'লো তাতেও যাই তোমাৰ মানে ক'ব গ'লে তোমাৰ মই মানে মন্দিৰে ফুৰিলো বেছিভাগ মানে যাতে পৰীক্ষাও শেষ হল যাতে ভাল ৰিজাল্ট হওক আৰু।
অ' মানে তুমি থাকাকে ক'তো যোৱা নাই আৰু মানে।
থাকাকে কতো জোৱা নাই হে বান্ধৱীৰ ঘৰতে যে গৈছিলো তিনদিন
অ' অ'
তাই ঘৰতে থাকিলো আৰু বেলেগকে ক'তো যোৱা নাই আৰু দেন তাৰ পৰা আৰু এতিয়া ঘৰতে পৰি আছো আৰু নিজৰ গাঁৱতো যাব পৰা নাই ৰিজাল্ট দিলে তেনেকে তোমাৰ কলেজতো এডমিচন পালোঁ এতিয়া লাহেকে তোমাৰ কলেজো খুলিব আৰু এক মাহো নাই ভালকে। মোৰ আ আমাৰ মানে ফেমিলিও নহয় তোমাৰ মানে অলপমান আগষ্টত মানে কলকাতা যোৱাৰ প্লেন আছে ৰবা আমাৰ কলকাতাৰ ফালে। তেতিয়াই যাম। যাম চাগে যদি হয় আৰু চিয়ৰ হওঁ। সেয়া ফুৰা নাই কতো।
অঁ আমাৰ আকৌ এই জুলাই মাহতে অঁ সেইটোৱে আমাৰ আকৌ জুলাই মাহতে হেৰি শ্বিলং যোৱা প্লেন আছে এ কিবা কৰে এতিয়া।
অঁ কি ফেমিলি?
অঁ ফেমিলিৰ লগত।
অ আচ্ছা-আচ্ছা ঠিকে যাবা। এতিয়া এতিয়াই যিহেতু এতিয়া গৰমৰ সময় ন' ত' সিফালে যাবলৈ ভাল ঠাণ্ডা টাইপৰ হৈ থাকিব এতিয়া অলপ।
অঁ এতিয়া কিবা কৰে ইমানো মানে হেৰি কি বুলি কয় আৰু হেৰি হোৱা নাই চিয়'ৰ হোৱা নাই যে যাব নে নাযায়।
অঁ-অঁ! মানে প্লেনটো বনিছে আৰু মানে।
অঁ আমাৰ ঘৰত এনে মাহঁতে কৈ আছে যে গৰমৰ বন্ধত শ্বিলং যাম শ্বিলং। এতিয়া কিবা কৰে। এ শ্বিলঙত আৰু আমাৰ পেহী আছে।
অঁ-অঁ।
কিন্তু মায়ে কৈছে কি পেহীৰ ঘৰত পেহীৰ ঘৰত নাযাওঁ হেৰিত যাম এ কি বুলি কয় গেষ্ট হাউচ এটা বুকিং
অঁ! আচ্ছা।
মানুহ বিলাকে হেৰি কি বুলি পাই ভালে পায় নে বেয়াই পায় আমিতো নাজানো ন।
উম-উম-উম, যে মানা কৰিব নোৱাৰে আহিবা বুলি ক'লে।
অঁ-অঁ, মানা কৰিবও নোৱাৰে সেইকাৰণে মায়ে কৈছে যে হেৰি কি বুলি কয় আমি গেষ্ট হাউচতে থাকিম। বেলেগ মানে কি আৰু কষ্ট দিয়াত
উম-উম, ঠিকেই ভাবিছে হ'লেও যায় মাত দি আহিব পাৰা এবাৰ।
অঁ। না একেলগে ঘুৰা ফুৰা বা দিন এ দিনতীয়াকে গ'লো সেনেকে যাব পাৰি কিন্তু ৰাতি থাকাকে এনেকে ভাল নালাগে। অঁ! দিয়া হ'ব ন আজিৰ কাৰণে। অঁ-অঁ, দিয়া-দিয়া।